অ বন্ধু বন্ধু এই। এনেই আছো ৰ'বা তোমাৰ খবৰ পাতি ভালনে
খবৰ পাতি ভাল ৰবা, তোমাৰ?
আছো আছো ভালে আছো। আছে বন্ধু আজি আজি। আজি ঘৰতে অলপ বাহিৰলৈ গৈছিলো আৰু তুমি।
হা কি ক'লা?
ঘৰতে আছিলো অলপ বাহিৰত সন্ধিয়া
হয় হয় হয় হয় তুমি নেটৱৰ্ক ভাল থকা জেগাত যোৱা।
আহ বন্ধু আজি তোমাৰ লগত অলপ মানে কি, অনলাইন বজাৰ আৰু অফলাইন বজাৰৰ ওপৰত অলপ আলোচনা কৰিম বুলি ভাবিছোঁ।
হয় হয় তোমাৰ কথাাতটো কিন্তু কাটি কাটি আহি আছে বন্ধু।
ৰ'বা।
ম ভালে য যোৱা।
এতিয়া এতিয়া ঠিকে আছে নে, বন্ধু হয় হয় তুমি শুনিছানে ভালকে।
হয় হয় শুনিছো শুনিছো মানে তোমাৰ কথাটো ঠিকেই বাৰু তুমি কি জানা অনলাইন আৰু অফলাইন। মাৰ্কেটৰ বিষয়ে তুমি কোৱাচোন।
অনলাইন আৰু অফলাইন কি, আৰু মানে কি বৰ্তমান সময়ত চাব গ'লে। অনলাইন বজাৰটো বেছি জনপ্ৰিয় হ'ব ধৰিছে মানুহৰ মাজত।
হয়।
মানে কিহৰ কাৰণে কাৰণ। অ আমি বস্তুটো ঘৰতে চাই ল'ব পাৰোঁ। তাৰ দামটো চাই ল'ব পাৰো। তাৰ পিছত, বস্তুটো কোৱালিটি কেনেকুৱা হয়, সেইটো আমি চাই ল'ব পাৰোঁ। সেই হিচাপে, আমি ঘৰৰ পৰা এইটো কৈছোঁ আৰু বস্তুটো আমি ঘৰৰ মানে, অৰ্ডাৰ দিলে মানে, কি বস্তুটো আমাৰ ঘৰলেকে আহি যায়। যাৰ ফলত কি হয়, আমাৰ সময় বাচি যায়।
উম, হু! হয়, হয়। তুমি বাৰু ঠিকে কৈছা। অল হয়, কোৱা?
আনহাতে আৰু যদি চাব যাওঁ, ধৰা তোমাৰ
হয়, হয়, হয়।
আমাৰ অলপ সময়ৰ প্ৰয়োজন হয়। আৰু ইয়াতে, আমি দোকানীৰ লগত দৰ দামো কৰিব লাগে বস্তু। কেনে
হয়, হয়, হয়।
প্ৰয়োজন বা কেতিয়াবা আমাৰ কি হয়, আমাৰ দৰ দামত নিমিত নিমিলে। নিমিলা ফলত কি হয়, বস্তুত আমি আনিবও নোৱাৰোঁ।
হয়, হয়। ঠিকে কৈছা বাৰু মই ভাবোঁ যে মানে, হয়। হয়। মই ভাবোঁ যে, অনলাইন মাৰ্কেট মানে, অনলাইনৰ পৰা মাৰ্কেটিং কৰিলে মানে, কিবা কিবা এটা লগা হ'ল পতককে। মানে, আমি আমাৰ সময় বাচি যায় যথেষ্ট। সময় বাছি যায় আমাৰ হয়নে? হয়। তাৰ ফলত, তাৰ ফলত কি হৈছে, তুমি মানে, এইটো সময়ত বেলেগ এটা কাম কৰিব পাৰা নাই। বজাৰ যোৱাৰ সময়, মানে, সময়টোত বেলেগ এটা কাম কৰি কেনে বস্তুটো অৰ্ডাৰ দি কেনে বেলেগ এটা এটা কাম কৰি থাকিব পাৰা। হয়। একে, একে, একে টাইমতে হয়। একে টাইমতে তোমাৰ দুটা বস্তু হৈ আছে। হয় নে? তাৰপিছত, তোমাৰ অনলাইন অ'! হয়, মোৰতো শুনা, মোৰতো শুনা আ'ক, একেলগে ন'কবা দুটা মানুহে। হয়! মানে, আজিকালি কম সময়ত দেখা পোৱা গৈছে। যে মানে, অনলাইন মাৰ্কেটে মানুহ, মানে অনলাইন মাৰ্কেটৰ ফলত অফলাইন মাৰ্কেট কিছু সংখ্যক হ'লেও মানে, পিছ পৰি আছে। মানে, অ'! অলপ মানে, এ, লোকচান হৈ আছে। হয়। অনলাইন যেতিয়াৰ পৰা আহিছে। মানে, অনলাইনত মানে, কি হয় বস্তুবোৰ টাইম বচাই। তাৰপিছত তোমাৰ, আঁ প্ৰায় অ'! ডিচকাউন্টতো দিয়ে বস্তুবোৰ।
ডিছকাউণ্টটো বস্তু দিয়া হয়?
হয় আৰু কিছু কিন্তু, অনলাইন, অনলাইন মানে, চব বস্তু ভালোঁ থাকে, বেয়া দিশটোও থাকে ন'।
প্ৰত্যেকটো, প্ৰত্যেকটো বস্তুৰে কি হয়, ভাল আৰু বেয়া দু টাই দিশ থাকে। হয়, হয়। দুটা দিশে থাকে। আজিকালি ধৰা তোমাৰ, হয়, হয়, হয়।
কৈ আছোঁ শুনা, কৈ আছোঁ শুনা, আঁ আজিকালি ধৰা তোমাৰ ইয়া মানে, অ'! অনলাইন, অনলাইন বস্তু যেনেকুৱা মানে কিছুমান বস্তুৱে ল'ব লাগে মোৰ মতে, যেনেকুৱা তোমাৰ চাৰ্ট বা টি চাৰ্ট। বা পাৰফিউম ল'লা। কিন্তু, কিছুমান বস্তু অনলাইনৰ পৰা মোৰ মতে নিকিনা টোৱে ঠিক। তেনেকুৱা তোমাৰ হৈ গ'ল টিভি ঘড়ী, তাৰপিছত, উম! মানে, এলেট্ৰিকেল যিমান, যিমান ডিভাইচ আছে।
হয়।
এ এইবিলাক মোৰ মতে দোকানত যাই কাৰণে তুমি এ চাই অনাটোৱেই ভাল মানে অনলাইনত ফোন অনলাইনত তোমাৰ কৰিলে
অনলাইন কৰিলে কেতিয়াবা মানে এই বস্তুটো কি হয় বেয়া আহিব পাৰে বা কেতিয়াবা বস্তুতটো নাথাকে তাই ঠাইত কিবা বেলেগ বস্তুও থাকিব পাৰে যেনেকে আমি যেনেকে আমি মাজতে দেখা পালো আ হয়
হয় মানে তাৰ ফলত মানে কি কি হয় মানে অনলাইনত আৰু আৰু এটা বিফলতা আছে মানে ইয়া তুমি বস্তুবোৰ টাচ কৰি আনিব নোৱাৰা মানে চু চুব নোৱাৰা বস্তুবোৰ অকল চকু দি ভাল লাগে গিল লব লাগে ভাল লাগিল লব লাগে কোৱালিটিও তুমি চেক কৰিব নোৱাৰা কাপোৰ হওক বা যিকোনো কোৱালিটি তুমি আহাৰ পিছতহে মানে গম পোৱা যে এইটো প্ৰডাক্টটো ভাল আহিছে কোৱালিটিও ভাল আহিছে জোন জোনটো কালাৰ দিছিলো এইটোয়ে আহিছে।
হয় হয়। বৰ্তমান যুগত মানে কি আহ মানে কি এইটো মানুহৰ এটা মানে কি হৈছে অংগ হৈ পৰিছে মানে কেনেকৈ আজিকালি ধৰা মানুহ অফিচৰ পৰা আহিলে বা কলেজতে থাকিলে তেওঁ মানে কি যদি দেৰিলৈকে ঘৰলে আহিল তে আজিকালি কি হয় এই যে আজিকালি ওলাইছে নহয়, আ ইনষ্টামাৰ্ত, ফ্লিপ কাৰ্ট মিনিটচ এইবিলাক যে ওলাইছে এইবিলাকৰ ফলত মানে ব্লিকিট, এইবিলাকৰ পৰা মানে মানুহে কি কৰিছে বস্তু বা যিখিনি লাগতিয়াল সামগ্ৰী সেইখিনি মানে কি তাত অৰ্ডাৰ কৰি দিয়ে। ত' মানে কি ইয়াৰ ফলত কি হৈছে মানুহৰ সময়টো বাচিছে।
সময় বাচিছে মই তোমাক নৰ্মেল উদাহৰণ এটা দি আছো অফলাইন ৰ আৰু অনলাইনৰ মাজত হা? নৰ্মেল এটা উদাহৰণ তুমি চাপছ ঘৰত চাহ অ চাহ বহাই দিছা হা চাহ বহাইছা গাখীৰটো দিছা পানীও দিছা চাহপা তো দিছা আৰু তেতিয়া এতিয়া দেখা পালা যে ত মানে চেনিৰ মানে চেনিৰ বয়াম মানে চেনিৰ কৌতাত মানে চেনি নাই।
চেনি নাই হয়।
হয় তুমি মানে অফলাইনত যোৱাতকে অফলাইন মা ৰ্কেটত গলে তোমাৰ আহ মানে ওচৰৰ দোকানত গলে তোমাৰ গেছটো অ হয়। গেছটো অফ কৰি থ'ব লাগিব প্ৰথম কথা হয় ন? গেছটো প্ৰথম কথা অফ কৰি থব লাগিব। তাৰপিছত তুমি দোকানটোত এনিটাইম খালী নাথাকে ন? তোমাৰ হয়। তুমি যে গ'লে যে বস্তুটো দিব এইটোও নহয় ন। তুমি ৰ'ব লাগি ব পাঁচ দহ মিনিট ৱেইট কৰিব লাগিব তাৰ পাছত বস্তুবোৰ পাবা আৰু অনলাইনত যদি তুমি অৰ্ডাৰ দি দিয়া অৰ্ডাৰ দি দিয়া আৰু গেছটো যদি কমাই দিয়া চ' অনলাইনত আজিকালি পাঁচ মিনিটতে বস্তু আহি যায়।
পাঁচ মিনিটতে বস্তো আহি যায় হয়। এইটো এটা বহুত ভাল সুবিধা হয় আমাৰ কাৰণে।
হয়।
আৰু অনলাইনৰ বজাৰত আৰু এটা মানে কি
হয় অনলাইনৰ অ বেয়া দিখ আছে, বেয়া দিখ আছে। যেনেকুৱা তোমাৰ অ মই মই মাজতে মানে টি চাৰ্ট এটা অৰ্ডাৰ দিছিলো হা ফ্লিপকাৰ্টৰ পৰা টি চাৰ্ট টি চাৰ্টটো দিছিলো তোমাৰ, এম চাইজ আৰু কালাৰটো আছিল ব্লু। ব্লু নহয় ব্লেক আছিল কালাৰটো। ব্লেক আছিল হা? তাৰপিছত অৰ্ডাৰ যিদিনা ডেলিভাৰী দিল মানে, মই ডেলিভাৰী বয়টোক ক'লো অপেন বক্স কৰি দিয়ক। মানে মোৰ তলত লিখা আছে অপেন বক্স ডেলিভাৰী হ'ব। চ' কি আমাৰ টাইম নাই ইমান আপুনি ঘৰত যাই খুলি ল'ব। মোক অ' অ' ঠিক আছে, টাইম নাই চাগে! হ'ব, হ'ব পাৰে। মই ঘৰত আনি বস্তুতটো চাওঁ ডাবল এক্সেল। তাৰ পিছত তোমাৰ ডাবল এক্সেল অ' ডাবল এক্সেল অলপ কালাৰটো ব্লু।
ব্লু হয়।
চ' এনে
মানে কি সেইটো, এইটো মানে কি এটা মানে কি হয়, এইটো মানে কি এটা মানে অসুবিধা যেন ক'ব পাৰি। কাৰণ এইটো এটা অসুবিধাও হয়। মানে আমাৰ কিন্ত আমাৰ মাৰ্কেট মানে কি আমাৰ বজাৰ দুইটাই ভাল। অফলাইনো ভাল, অনলাইনো ভাল। এইটো মানে কি? সময়
সময়ৰ ওপৰত সময় হয়। হয় হয়, সময়ৰ ওপৰত মানে পৰি তি চাই কেনে বস্তুবোৰ আমি অৰ্ডাৰ দিব লাগে। যে অফলাইনত লোৱাটো ভাল হ'ব। তোমাৰ হাতত যদি অলপমান টাইম আছে, তুমি কাপোৰটো মোৰ মতে অফলাইনৰ পৰা ল'ব লাগে।
অফলাইনৰ পৰা ল'ব লাগে।
অফলাইনৰ কোৱালিটি আৰু অনলাইনৰ কোৱালিটিৰ মাজত বহুত ডিফাৰেন্ঞ্চ। মইতো নিজে গম পাইছো। উম, দামত বস্তুতো কমত দি আছে, কিবাটো ৰিজন আছে ৰিজন নাথাকিলেতো এনে কমত নিদিয়ে। ইয়াতো কোৱালিটিও মানে অলপ দিয়ে। কোৱালিটীটো মানে ইমান খাছ নাপাওঁ মই। অনলাইন কাপোৰৰ কোৱালিটি
ত' মানে কি, আমাৰ আ দুইটা মাধ্যমত কি আমি কিছুমান উপকাৰিতা দেখা পাওঁ আৰু অপকাৰিতাও দেখা পাওঁ।
হয় হয়। আৰু তোমাক উদাহৰণ দি আছো অনলাইনত চাবা আজিকালি জোতাবোৰ বহুত কম কম দামত দি আছে। তিনিশ-চাৰিশ দোকানত কিন্তু ছেম জোতা মই যদি অনলাইনত দেখাও, দোকানত কিন্তু আঠশ টকা, নশ টকা
আঠশ টকা, নশ টকা হয়। সেই মাজতে মই এযোৰ হয়। মাজতে মই এযোৰ জোতা আনিছিলো অ' কি হ'ল জোতাযোৰ, মানে অনলাইনত দেখাইছে তোমাৰ তিনিশ টকা। আৰু ইফালে অফলাইনত যদি কিনিব যাও কমেও আমাৰ পোন্ধৰশ টকা এনেকুৱা আছে। ত' মই অনলাইনত, অফলাইন কোৱালিটি ভাল। পিছত মই অনলাইনৰ পৰাও ল'লোঁ। অৰ্ডাৰ আনিলোঁ, পিছত ঘৰত আহিলে বস্তুটো চাওঁ যে কিবা এই যে গাঁৱৰ চাইডে যে কিবা ধান যে থাকে
হ হ
মেচিনেদি যায় কিবা গুৰা, গুৰি গুৰি ওলাই যে, তাৰ মানে কি জোতাত দুইদিন পিন্ধাৰ পিছত এনেকে গুৰি গুৰি ওলাই আহিছে। তাৰ মানে কি হয়, আ অনলাইনৰ ত কি হয় কিছুমান বস্তু, আহ ডুপ্লিকেটো বিক্ৰী কৰে।
ডুপ্লিকেট, ডুপ্লিকেট। আৰু দোকানত তোমাৰ যদি পোন্ধৰশ যোনটো দেখাইছে এইটো ফাৰ্ষ্ট কপি নহ'লেও ছেকেণ্ড কপি হ'ব।
ছেকেণ্ড কপি হ'ব।
হয়, ফাৰ্ষ্ট কপিটো দাম বহু ন? ছেকেণ্ড কপি হ'ব। চ' দোকানত মই এইটোৱে, এইটোৱে ভাবো যে অনলাইনত ইমান কম। দোকানত ইমান বেছি! নিশ্চয় কিবা ডিফাৰেন্ঞ্চ আছে!
সেই হিচাপত চাব গ'লে, হয় কোৱা। সেই হিচাপত দোকানত গৈ কিনাৰ
হয় দোকান গলে বেছি ভাল মই মানে মাজ মাজতে তোমাৰ দৰে হৈ ছিল মানে অনলাইনৰ পৰাই জোতা লৈছিলো এক বছৰ নগল জোতা একেবাৰে আঠা খুলি কি কি কি আঠা যে লগাই সেতে জানে জোতাত কোনোবা আঠা মাৰে নেকি
হয় হয় কেনেকে মান কি ডুপ্লিকেট বস্তু বি
আ আ আঠা খুলি কেনে জোতা একদম মেল খাই গৈছে তাৰপিছত মই অনলাইন কও অ অ অফলাইনৰ পৰা জৰ্ডন আনিলো মানে কিমান ল'লে ফাইভ থাউজেণ্ড ফাইভ থাউজেণ্ড মান লৈছে এতিয়া বিন্দাস তিনি চাৰি বছৰলে কোৱা নাই জোতাত
অ ঠিক আছে বন্ধু তোমাৰ পৰা আজি বহুতখিনি জানিব পাৰিলো ভাল লাগিল
ঠিক আছে বন্ধু তোমাৰ লগত কথা পাতি ভাল লাগিল যথেষ্ট টাইম দিয়াৰ কাৰণে ধন্যবাদ ৰাখিছো হা
অ ঠিক আছে।
অ